হেল্ল'।
হেল্ল' নমস্কাৰ বাইদেউ।
অ নমস্কাৰ। আপুনি এতিয়া দোকানতে আছে নে?
হয় হয় বাইদেউ মই দোকানতে আছো।
অ মই শুনামতে আপুনি বোলে। ফল মূল এনেকা দোকান কিবা দিয়ে।
হয় হয় বাইদেউ আপুনি ঠিকেই শুনি পাইছে।
অ আপুনি এনেকে ডাঙৰকে দোকানটো দিছে নে এনে সৰু সুৰা। দোকান দিছে।
মোৰ ডাঙৰ কি দোকান আছে বাইদেউ।
অ কেইটা দোকান আছে আপোনাৰ।
মোৰ। চাৰি জগাত দুকান আছে বাইদেউ।
অ। আপুনি তাতে অকল ফল মূলে বিক্ৰী কৰে নে আৰু বেলেগ কিবাও বিক্ৰী কৰে?
মই তাতে আপোনাৰ ফল মূল বিক্ৰী কৰো, আৰু গছ কেইটাক বিক্ৰী কৰো বাইদেউ।
অ কি বোলে?
ফল মূলৰ গছকেইটাও বিক্রী কৰোঁ বাইদেউ।
অ। তেনে আপুনি মানে চাৰিটা দোকানত মানে ফল মূলো বিক্ৰী কৰে আৰু এনে গছৰ পুলিও বিক্ৰী কৰে?
সেইবিলাক দোকানত নহয়, বাইদেউ দুটা দোকানত মই হয় হয় দুটা দোকানত মই ফল মূল বিক্ৰী কৰো, আৰু দুইটা দোকানত এইটো গছ বিলাক বিক্ৰী কৰো। উফ।
অ পুলি কিটা।
হয় হয় বাইদেউ।
এতিয়া আপোনাৰ দোকানত কি কি ফল পাম বাৰু এতিয়া ক'ব পাৰিবনে?
হয় হয় এতিয়া দোকানত আপুনি আপেল পাব। আগুৰ পাব, কল পাব, আম পাব, লিচু পাব আৰু বহুত ধৰণৰ ফল পাই যাব বাইদেউ।
অ এনে বেয়া হয় জানো? বেয়া হোৱা ফলবোৰ থাকে নে? বাচি মানে ধৰ কি কৰে আপুনি বিক্ৰী কৰে দিয়ে নে পেলাই দিয়ে?
নহয় এইটো মই বিক্ৰী নকৰোঁ নেপেলাও মই এনে গৰু কেইটা আছে সিহঁতক দি দিওঁ।
অ মানে মোক বেছিকে হলে মানে মোকো লাগিছিলে মানে।
বেয়া হব ফল কেইটা লাগিছিলে
অ মানে বেয়া হোৱাও লাগে। মানে ছাগলী গৰু সেইবিলাক খুৱাবৰ কাৰণে, তাৰপিছত ভাল ফল লাগিছিলে
হয় হয় বাইদেউ আপোন হয় আপোনাক ভাল ফলটো কি কি লাগে।
আপোনাৰ এতিয়া আপেলৰ এতিয়া কেজি কিমান হৈ আছে ক'ব। পাৰিব নে।
হয় হয় বাইদেউ আপোনাৰ আপেলৰ এক কেজিৰ দুশ টকা।
অ তাৰপাছত আঙুৰ
হয় হয়। আং আঙুৰৰ হয় হয় আঙুৰৰ কেজিৰ দাম হৈছে দুশ পঞ্চাছ টকা বাইদেউ।
অ আৰু এনেকে কমলাৰ কিমান হৈ আছে?
কমলাৰ আপোনাৰ হ'ব তিনিশ টকা।
অ এনে আপুনি কি কি গছৰ পুলি বিক্ৰী কৰে?
মই এনেই আম গছৰ বিক্ৰী কৰোঁ লিচু গছৰ আৰু কমলা গছৰ আৰু আঙুৰ গছৰ আৰু তামোলবিলাকৰ গছৰ নাৰিকল গছৰ এনে বহুবিলাক গছ আৰু পুলিব
অ ডালিম গছ আছে নেকি আপোনাৰ তাত?
হয় হয় আছে বাইদেউ।
লব বিচাৰো কিমান মানে পৰিব দাম?
আপুনি এতিয়া একদম সৰু লব না ডাঙৰ লব না মাজ মাজৰ চাইজৰ লব হয় হয়। তেনেহলে আপোনাৰ পৰিব, অ চাৰিশ টকা বাইদেউ।
অ সেইটোতো পাছত ৰুলে মানে এনেকে মেডিচিন চেডিচিন টো নিদিয়ে নহয়।
হয় হয় আমি মানে নি দিব দিবতো নালাগে বাৰু খাৰ অলপ দিলে হৈ গ'ল। তাই মাটিত ভিতৰত থকা কীটাণু বিলাক থাকে নহয়। সেইটো বিলাক মৰি যায়। অলপ খাৰ অকল দিব। আৰু যিমান পাৰে আপুনি ছাগলী গৰুৰ গোবৰবিলাক দিব। বেচি ভাল হব তেতিয়া হলে হয়।
কিবা। পুলি কেইটা ঘৰতে ৰুই নে কতবা এনেকে ফ্ৰাম চ্ৰাম আছে এনেকে গছ পুলি ৰোৱা থা থোৱা
নাই আমাৰ ফাৰ্ম আছে বাইদেউ। মানে চব গছৰ পুলি থোৱা আৰু ৰোৱা মানে ফাৰ্ম আছে। তাৰে পৰা আনো বাইদেউ।
বিধে বিধে মানে আছে আৰু গছৰ পুলি।
হয় হয় বাইদেউ
এনেকে নাৰিকলৰ মানে মানে ধৰ যোৰা দিয়ে নে এটা দিয়ে কিমান লয়?
নাৰিকল মানে ফল টো না।
আহ
হয় হয় নাৰিকল ফল হয় হয় আপোনাৰ এটাৰ পৰিব চল্লিশ টকা আৰু দুটাৰ পৰিব আশী টকা বাইদেউ।
আহ অকল আমি সেই সিটো। মানে ধৰ আপোনাৰ দোকানটোৰ নামটো কি কব পাৰিব নে?
হয় হয় আমাৰ দোকানৰ নাম হৈছে আহ চামেল তামাং হয়।
অ আপোনাৰ সেই ফল মুল দোকানৰ হয়।
হয় হয়।
আপোনাৰ এ সেই দোকানটো ক'ত আছে আপুনি কব পাৰিবনে?
হয়, বাইদেউ আমাৰ দোকানতো হাই মানে চাৰিটা দোকানতে চাৰিটা দোকানী ৰাঙাপাৰাতে আছে বাৰু লাগে কিন্তু জেগা কেইটা মানে বেলেগ- বেলেগ জাগাত আছে বাইদেউ।
অহ। কোন -কোন খিনিত জেগাত আছে আপুনি ক'ব পাৰিবনে?
হয়', হয়', মই ক'ব পাৰিম বাইদেউ।
হয়।
আপোনাৰ প্ৰথমেটো আমাৰ ঘৰৰ অলপ আগফানে চাইডত বাৰ নম্বৰ চেণ্টাৰ বুলি কয় বাইদেউ তাতে আমাৰ দুটা আছে আৰু এয়া আমাৰ অলপ আগতকে টাউন পাই তাতে ৰেলৱে বজাৰ বুলি কয় তাতে আপোনাৰ দুটা আছে মোৰ।
আপোনাৰ এতিয়া দোকানটো চব বাৰেই খোলা থাকে না? কোনটো বা বাৰত বন্ধ থাকে? এনে আমাৰ ইয়াত ৰঙা বল বাৰে মানে চব দোকান হে না
আমাৰ তাত দেওবাৰে আৰু মঙ্গলবাৰে বন্ধ থাকে বাইদেউ। হেল্ল', বাইদেউ। হেল্ল', হেল্ল', বাইদেউ। আপোনাৰ মাত শুনি পোৱা নাই বাইদেউ হেল্লো', হেল্ল', বাইদেউ।
হেল্ল', হেল্ল', হেল্ল',